হেল্ল' হেল্ল'
হেল্ল
অ বান্ধৱী কেনে আছা ভালনে
আছো ভালে তোমাৰ
অ ভাল ভাল আমি আজি সত্ৰ সংস্কৃতিৰ ওপৰত আলোচনা কৰিম
অ
আমাৰ আচলতে সত্ৰ বুলি কবলৈ গ'লে আমাৰ অসমীয়া নৱ বৈষ্ণৱ ধৰ্ম ৰ মূল কেন্দ্ৰবিন্দু আৰু আধ্যাত্মিক সাংস্কৃতিৰ অনুষ্ঠান হল সত্ৰ
হয়
আমাৰ অ সত্ৰ সমূহ আচলতে আমাৰ পোন্ধৰশ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু শ্ৰী শ্ৰী মাধৱদেৱে এই অনুষ্ঠানসমূহ প্ৰতিষ্ঠা কৰিছিল
হয়
আৰু মানে সত্ৰ সংস্কৃতি অসমৰ গৌৰৱৰ বিষয় ইয়াৰ বিষয়ে জানিলে অসমৰ ইতিহাস ধৰ্ম সাহিত্য
সংগীত আৰু কলা সংস্কৃতিৰ বিষয়ে বহুতো কথা জানিব পাৰি দিয়াচোন
হয়
সত্ৰ কেৱল ধৰ্মীয় অনুষ্ঠান অনুষ্ঠানৰ বাবেই বুলি তুমি ভাবানে
নহয় সত্ৰ অকল ধৰ্মীয় অনুষ্ঠানৰ বাবে নহয় আচলতে সত্ৰ বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠ আ বিভিন্ন আৰু ইয়াত ধৰ্মীয় শিক্ষা সংখ্যানুষ্ঠান নহয় ইয়াত এ সাংস্কৃতিক সাংস্কৃতিক অনুষ্ঠান বুলি ক'ব পাৰি ইয়াত সাহিত্য চৰ্চা সংগীত নৃত্য নাটক চিত্ৰ কলা আদি বহুত কলাৰ বিকাশ ঘটিছিল আচলতে সত্ৰ সংস্কৃতি দিন
হয় হয় আমাৰ ভাওনা হৈছে সত্ৰ সংস্কৃতিৰ এক উল্লেখযোগ্য অংগ কাৰণ আমাৰ মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা অংকীয়া নাটৰ আধাৰত ভাওনা অনুষ্ঠিত হয় আমিতো ইয়াৰ জৰিয়তে আচলতে বহুতো মানে কি ধৰ্মীয় আৰু নৈতিক শিক্ষা সহজ ভাষাত মানুহৰ ওচৰলৈ লৈ যোৱা হয় আৰু মানে আমাৰ ওচলতে সত্ৰ বুলি ক'লে বহুতো জাতি জনগোষ্ঠীৰ সংমিশ্ৰণ বুলি ক'ব পাৰি আৰু আমাৰ আমাৰ সত্ৰ আছিল আমাৰ মুঠ সত্ৰ আছিল ছয়শ পয়ষষ্ঠিখন কিন্তু আমাৰ ছ ছয়ষষ্ঠি নে পয়ষষ্ঠি খন হে আমাৰ মানে আছে বাকী বোৰৰটো অস্তিত্ব নোহোৱাই হৈ গ'ল
হয় হয় এই সত্ৰ সংস্কৃতিৰ লগত যে ভাওনাৰ কথা কথা আছে তুমি জানা ন
অ অ হয় হয়
অ ভাওনা ভাওনা চাই উ ভাওনা অংকীয়া নাট এইবোৰ শংকৰদেৱে ৰচনা কৰিছিল ইয়াৰ জৰি়য়তেও ধৰ্মীয় বা নৈতিক শিক্ষাৰ সহজ ভাষাত মানুহৰ ওচৰলৈ যোৱা হৈছিল
উম উম হয় হয়
উম
আমাৰতো ভাওনা আচলতে সত্ৰ সংস্কৃতিৰ উল্লেখযোগ্য অংগয়ে দিয়াচোন
অ হয় এই ভাওনা সংস্কৃতিৰ লগতে মুখা শিল্প যে আছে মুখা শিল্পও সত্ৰ সংস্কৃতিৰ এক বিশেষ সম্পদ আ বহুত সত্ৰত আ আজিও বাঁহ বাঁহেৰ বাঁহ বা কাপোৰ বা মাটিৰ সহায়ত ধ বিভিন্ন ধৰণৰ মুখাবিলাক নিৰ্মাণ কৰা হয় তুমি হয়তো সেই বিষয়ে জানা
অ অ হয় হয় আমাৰ মানে কি সত্ৰৰ আচলতে মুখা শিল্প ভাওনা এইবোৰৰ লগত তে আমাৰ সত্ৰৰ আন এটা মানে কি হৈছে কি সত্ৰীয়া নৃত্য সত্ৰীয়া নৃত্য বুলি ক'লে আচলতে সত্ৰসমূহত উদ্ভৱ উদ্ভৱ হোৱা এক শাস্ত্ৰীয় নৃত্য শৈলী হয় আমাৰ স সত্ৰীয়া নৃত্য আমাৰ দুহেজাৰ চনত শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিয়া হৈছিল এইটো আমাৰ বাবে এক ডাঙৰ সন্মান হয় উম। ইয়াৰ ফলতো আমাৰ সংস্কৃতিয়ে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত অধিক পৰি। পৰিচয় লাভ কৰে।
হয়। আচলতে সত্ৰত সত্ৰীয়া নৃত্যৰ ভূমিকা কেনেকুৱা তুমি। জানা নেকি।
ভূমিকা আচলতে আমাৰ সত্ৰ সংস্কৃতিত সংগীতৰ স্থান অতি গুৰুত্বপূৰ্ণ হয়। কাৰণ আমাৰ সংগীত। বুলি ক'লে আচল্তে বৰগীত কীৰ্তন নাম প্ৰসংগ আদিৰ সত্ৰৰ মানে। সত্ৰবিলাকৰ এক অবিচ্ছেদ্য অংশ হয় আৰু। আমাৰ এ কাৰণ বৰগীত সমূহৰ সত্ৰত বহুতো বিশেষত্ব আছে আৰু। কাৰণ বৰগীতসমূহে আচলতে মানুহৰ মনত শক্তি আৰু শান্তিৰ অনুভৱ জগাই। থকাই তলে।
আমাৰ মাজুলীত। আমাৰ বেছিভাগ সত্ৰতো মাজুলীতে আছে দিয়াচোন। আমাৰ আৰু। কাৰণ বহুত বেছি ভাগেই সত্ৰ আমাৰ মাজুলীতে আছে কিন্তু এতিয়া। ভালে কেইখনমানৰ মানে। অতিত্বয়ে নোহোৱা হৈ গৈছে গতিকে আমি নৱ প্ৰজন্মই এইবোৰ। সকলোবোৰ মানে কি সংৰক্ষণ কৰিব লাগিব সংৰক্ষণ কৰিলেহে। আমাৰ এই সত্ৰসমূহ বাচি থাকিব।
হয়।
অ আমাৰ সত্ৰ সংস্কৃতিৰ মূল উপাদান টো বহুত খিনি আছে। যেনে সত্ৰীয়া নৃত্য ভাওনা আৰু অংকীয়া নাট। নাম প্ৰসংগ আৰু বৰগীত হস্তশিল্প আৰু মুখাশিল্প। স্থাপত্যয় ভাস্কৰর্য আদি আৰু বহুত খিনিয়ে আছে দিয়াচোন।
হয়।
তমান ফে
আচলতে সত্ৰ সংস্কৃতিয়ে সামাজিক সংস্কৰণত সহায় কৰিছে বুলি তুমি ভাব। আনি কিছু ক্ষেত্ৰত মানে সত্ৰবিলাক মানুহৰ। পৰা অন্ধবিশ্বাস দূৰ কৰি মানুহক নৈতিক জীৱন যাপন কৰিবলৈ দিব কৰিব দিয়া। যেন পায় উদ্ভৱ হয়।
হয় হয়। আচলতে আমাৰ অ সত্ৰ সংস্কৃত। প্ৰকৃতি সমাজত আচলতে সমতা ভাতৃত্ববোধ সহনশীলতা। আৰু সম্প্ৰীতিৰ বাণী প্ৰচাৰ কৰিছে অ আচলতে।
উম।
সকলো মানুহক সমান দৃষ্টিৰে চাবলৈ শিকাইছিল। সেইবোৰে সত্ৰ সংস্কৃতি সামাজিক সংস্কাৰতো সহায় কৰিছিল। গতিকে। আাৰ এইবোৰ সত্ৰবোৰ আচলতে আমি সংৰক্ষণ কৰিব লাগিব। আমি নৱপ্ৰজন্ম এইবোৰত গুৰুত্ব দিব লাগিব।
অ হয় কিছুমান স। কিছুমান সত্ৰ আচল্ততে ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ বাবে বহু সত্ৰ নোহোৱা হৈ গৈছে। গতিকে এইখিনি ক্ষেত্ৰত। ক্ষ্ৰত চৰকাৰৰ পৰা কিছু সহায় সহযোগিতাৰ লগতে সাংস্কৃতিক যিবিলাক সংগঠন। বা সাধাৰণ জনসাধাৰণে যদি একেলগে কাম কৰে তেনেস্থ তেতিয়াহ'লে হয়ো স। ধ ৰাখ পৰা যাব অ। বিদ্যালয় নতুবা মহাবিদ্যালয়ত যদি সত্ৰ সংস্কৃতিৰ বিষয়ে আমি অধিক শিক্ষা দিব পাৰোঁ তেতিয়াহ'লে হয়তো যুৱ প্ৰজন্ম আগবাঢ়ি আহিব সত্ৰসমূহ ধৰি ৰাখিবলৈ
হয় হয় আচলতে আমাৰ সত্ৰ হ'ব প্ৰাকৃতিক দুৰ্যোগ আৰু আৰ্থিক সমস্য়াৰ বাবে কিছু চ আমি গুৰুত্ব দিব লাগিব বা কেনেকৈ সংৰক্ষণ কৰিব লাগে সেইটো চাব লাগিব।
হয়
বৰ্তমান
আচলতে এইটো সামাজিক মাধ্ম
হয় কোৱাচোন
অ শুনি আছো কোৱাচোন।
হেল্ল' হেল্ল'